হেল্লো'।
হেল্লো'।
অ', কি খবৰ?
ভাল-ভাল। তোমাৰ?
মোৰো ভালে দিয়া। ক'ত আছা?
ঘৰতে, তুমি?
মইয়ো ঘৰতে, কেতিয়া আহিলা ঘৰত?
হ'ল মোৰ দিন, তোমাৰ তুমি কেতিয়া আহিলা?
হ'ল দিন হ'ল বাৰু, দুসপ্তাহ মান হ'ল আৰু। কি কৰি আছা তুমি?
এই আছো এনে শুই কি কৰিবা বন্ধ যিহেতু।
অ। আচ্ছা।
মানে উম উম মানে এনে সেইটোয়ে আৰু মানে হেৰি এতিয়াতো এনে আছো। অলপ আগত মানে অলপ আগতে মই লাই আমাৰ ইয়াৰে লাইব্ৰেৰী লাইব্ৰেৰী আছিল তালে গৈছিল তাৰ পৰাই আহিলো।
অ আচ্ছা লাইব্ৰেৰীলৈ গৈছিলা নেকি?
অ', অ',
কিবা কিতাপ আনিলা নেকি?
আহ, দুখন কিতাপ আনিলো মানে এখন অসমীয়া উপন্যাস আৰু এটা মানে আৰু এখন আত্ম আত্ম উন্নয়নৰ ওপৰত এখন আনিছো আৰু এখন গল্পও আনিছিলো বাৰু।
অ বাহ মানে আজিকালি দেখোন বহুতে মোবাইলত মানে সময় কটায় কিন্তু কিতাপ পঢ়া মানুহ কমিয়ে গৈছে নহয়নে?
উম, সেইটোতো সত্য কথা। মানে মোবাইলত বহুত তথ্য পোৱা যায়। ন' এই তটো আজিকালি কিন্তু যদিও মোৰ মতে কিতাপ পঢ়াৰ আনন্দ একেবাৰে বেলেগ ধৰা। এতিয়াতো মই উপন্যাসজন মানে পালে মোক আৰু একো নালাগে। মই উপন্যাস মই দিনতো পঢ়ি থাকিব পাৰো মই বহুতে ভাল পাওঁ। ত' মানে
উ
কিতাপ যোনে পঢ়ে তেওঁলোকে মানে বুজায় যে মানে ইয়াৰ আনন্দতটো একেবাৰে বেলেগেই।
অ' ঠিকে কৈছা। অ' মই যেতিয়া মানে কিতাপ পঢ়ো মনতটো বহুত শান্ত লাগে দেই। আৰু যেন মানে আন এখন পৃথিৱীত সোমাই যাওঁ এনেকুৱা হৈ যায়।
উম, একেবাৰে কিতাপে কেৱল মানে ক'ব গ'লে তথ্য নিদিয়ে ই চিন্তা কৰাৰ ক্ষমতাও বঢ়াই আৰু মানে তুমি কিতাপতটো পঢ়োতে পঢ়িলে নিজৰ এটা মানে নিজৰ এটা বেলেগ পৃথিৱীলৈ গুচি যোৱা যেনো লাগে কেতিয়াবা।
অ', অ', সেইটোৱেই। আগতে মই কিতাপ পঢ়িবলে মানে বৰ বেছি আগ্ৰহী নাছিলোঁ। এতিয়াও নহয় দেই কিন্তু পৰীক্ষাৰ বাবে যিমান দৰকাৰ সিমানেই পঢ়িলো পঢ়িছিলোঁ আৰু।
আচ্ছা, মোৰো তেনেকুৱাই আছিল কিন্তু মানে এবাৰ এজন মানে। মানে মোৰো তেনেকুৱা আছিল তাৰপিছত মই যেতিয়া মানে মোৰ আবাসিক বিদ্যয়ালয়ত মই গ'লো। ত' তাতে মই কি কৰিম এনেকে ফোন চোনটোতো নাথাকিছিল ন। ত' তেনেকে আৱাসিক বিদ্যালয়ৰ যেতিয়াৰ পৰা থকা হলো তেতিয়া পৰা আমাৰ মানে কিতাপ মোৰ লগৰ এজনীয়ে মানে মোক ক'লে যে এইখন উপন্যাস পঢ়িবা। ত' তেনেকে আৰু এবাৰ এজন মোৰ আহ, শিক্ষকেও কৈছিল যে কিতাপ হৈছে জীৱনৰ সৰ্বশ্ৰেষ্ঠ বন্ধু বুলিও ত' তেনেকে মই বন্ধু জনে মোক কিতাপ খন দিওঁতে মই পঢ়িলো, উপন্যাসখন মানে উপন্যাসখন পঢ়ি মোৰ ইমানেই ভাল লাগিল ত' তেতিয়াৰ পৰা মানে মই ভাবিলো যে নাই অলপ-অলপ কৈ পঢ়িবলে আৰম্ভ কৰো আৰু। ত তেনেকে মানে পঢ়োতে-পঢ়োতে-পঢ়োতে-পঢ়োতে মোৰ এতিয়া মানে বহুতে ভাল লগা হ'ল কিতাপ পঢ়ি।
আচ্চা, তুমি তাৰ পিছত কি পৰিৱৰ্তন অনুভৱ কৰিলা?
উম, ক'ব গ'লে বহু পৰিৱৰ্তনে মা মানে অনুভৱ কৰিছো ধৰা প্ৰথমতে মোৰ। শব্দ ভা ভাণ্ডাৰ বোৰ কম আছিল তো এতিয়া বাঢ়িল। তাৰ পিছত কবলে আত্ম উম, তাৰ পিছত কথা কবলে আত্মবিশ্বাসো বৃদ্ধি পালে। আৰু আ ক'ব গ'লে। আনকি অ, লিখনিৰো মানুহ আগতকৈ উন্নত হ'ল অলপ চলপ, অলপ চলপ।
অ, মানে লিখাবোৰো ঠিক হ'ল।
অ আচ্ছা আচ্ছা। আৰু উম। আ এইটো মানে ময়ো অনুভৱ কৰিছো দেই যিসকলে। নিয়মীয়াকৈ কিতাপ পঢ়ে তেওঁলোকক কথা বতৰা বেছি মানে পৰি আহ, পৰিপক হয় আৰু।
অ', অ', তুমি এইটো বাৰু ঠিকে কৈছা আৰু। উম, মানে এইটো ময়ো অনুভৱ কৰিছো। আৰু ক'ব গলে উম, আজিকালিতো অ মানে কিতাপ মানুহক ধৈৰ্যও শিকায় আজিকালি বুলি নহয়। মানে কিতাপে মানুহক ধৈৰ্যও শিকায় আৰু। আজিকালি বহুতে দুই মিনিটৰ ভিডিঅ' চাই অভ্যস্ত মানে। কিন্তু মানে কিতাপ পঢ়িবলৈ হলে মনোযোগ দিব লাগে সেইটোয়ে। এটা ভিডিঅ' চাই সকলোবোৰ তথ্য বোৰ পোৱা যায় কিন্তু কিতাপটো পঢ়িবলৈ অলপ মনোযোগ লাগিব মনোযোগ। থাকিলে তুমি কিতাপটো পঢ়িব পাৰিবা।
অ সেইটো হয় আজিকালি অ একদম ঠিক কৈছা মানে আজিকালি সামাজিক। মাধ্যমৰ বাবে মনোযোগ কমি গৈছে বুলি বহুতে কয় দেই। কি কৰি আছা তুমি কিবা।
অ ভাই নাই কাৱে । নাই কাম এটা কৰি আছিলো নাই নাই কোৱা, নাই নাই কোৱা। এ অ তুমি বাৰু ঠিক। কৈছা মানে হয় সেইটোতো সচা কথা সেইকাৰণেতো মানে। ক'ব অ মাই গড ক'ব গ'লে।
প্ৰতিদিনে অলপ সময় কিতাপ পঢ়া অভ্যয়াসটো গঢ়ি তোলাটো অতি জৰুৰী জৰুৰী বুলি মই ভাবো।
অ। ঠিকেই অ সেইটোৱেই মানে- আজিকালি- এই কি বুলি কয় তুমি মানে আজিকালি কেনেধৰণে কিতাপ- বেছি ভাল পোৱা বা পাখ।
অ মই- ক'ব গ'লে মই জীৱনী, ইতিহাস আৰু আত্ম উন্নয়নৰ কিতাপ। আৰু বেছিকে ক'ব গলে মই উপন্যাসটো বেছি ভাল পাওঁ আৰু। আহ যোনবোৰ সফল মানুহ তেওঁলোকৰ জীৱনৰ কথা পঢ়িলে পঢ়িলেও। বহুত ভাল লাগে আৰু অনুপ্ৰেৰণাও পাওঁ।
অ ঠিকেই মই আকৌ মই আকৌ এই গল্প উপন্যাস বেছি ভাল পাওঁ কেতিয়াবা কি কবিতাও কৰোঁ বাৰু
আচ্ছা আচ্ছা সাহিত্য পঢ়িলো মান। মানুহৰ কল্পনা শক্তি আৰু অনুভৱ শক্তিটো বৃদ্ধি পায়।
অ ঠিক কৈছা মানে বহু কিতাপৰ চৰিত্ৰৰ পৰা জীৱনৰ। কিবা খোজ খোজিয়ে থকা নিচিনা মই চাওন এটা পাই আছোঁ কিবা
অ কোৱা কোৱা।
বহু কিতাপৰ চৰিত্ৰৰ পৰা মানে জীৱনৰ ভাল শিক্ষা পাব পাৰি আৰু।
অ চৰি। আৰু। এটা কথা মানে কিতাপে মানুহ কেৱল সফল হব হবলৈ নহয় দেই। এজন ভাল মানুহ হবলৈ শিকায় কিন্তু।
অ একেবাৰে মানে। বহু মহান ব্যক্তিয়েও কৈ গৈছে যে তেওঁলোকৰ সফলতাৰ আঁৰত কিতাপৰ ডাঙৰ ভূমিকা আছে।
আছে আছে নিশ্চয় আছে ধৰা এই যে ডক্টৰ এ পি জে আব্দুল কালামৰ জীৱনী পঢ়িলেতো বুজা যায়ে যে তেওঁ কিতাপক কিমান ভাল পাইছিল।
অ সঁচাকৈয়ে মানে সফল মানুহৰ এটা- সাধাৰণ অভ্যাস হৈছে নিয়মীয়াকৈ পঢ়াৰ।
উম- উম কিন্তু মানে আজিৰ প্ৰজন্মই বহুতে ভাবে যে অ, ইউটিউব চাই সকলো শিকিব পাৰে। কিন্তু এনেকুৱা নহয় আজি আকোল আহ। আজিৰ আজিৰ যুগৰ প্ৰজন্মবোৰে। মোবাইলতে সকলোবোৰ পাই বুলি ভাবে কিন্তু
মোৰ মতে কিতাপত যিমান ডিটেইলচত থাকে আৰু সঠিক কৈ থাকে সেইবোৰ আৰু ক'তো নাপাব বুলি ভাবে মই।
অ, হয় বাৰু সেইটোও হয়। এইটো শিকিব পাৰি কিন্তু কিতাপে যি গভীৰ জ্ঞান দিয়ে সেইটো মানে চুটি ভিডিঅ'ই সদায় দিব নোৱাৰে আৰু।
সেইটোয়েটো ন' ঠিক কিতাপ পঢ়িলে বিষয় এটাক গভীৰভাৱে বুজিব পাৰি নহয় নে?
উম, ঠিকেই। তুমি প্ৰতিদিনে কিমান সময় পঢ়া মানে পঢ়িব চেষ্টা কৰা?
মই আধা ঘন্টা কমেও আধা ঘন্টামান পঢ়িব চেষ্টা কৰো। বেছি ব্যস্ত থাকিলেও বিছ ত্ৰিছ মিনিট মান উলিয়াবলৈ চেষ্টা কৰো আৰু যেতিয়া মই মানে মোৰ ইণ্টাৰেষ্টিং লাগি থাকে যেতিয়া মই ভাবিলে কিতাপ খন আধা কিতাপ মই একদিনতে শেষ কৰি দিব পাৰো।
আচ্ছা এইটো খুব ভাল অভ্যাস দেই অ
উম, মানে অ, তুমিও আৰম্ভ কৰিব পাৰা -পাৰা দিনটোত মাত্ৰ দহ পৃষ্ঠাও পঢ়িলে এবছৰত বহু কিতাপ শেষ কৰিব পাৰিবা তুমি।
এইটো হয় এইটো সঁচা কথা কিন্তু সৰু- সৰু অভ্যাসে ডাঙৰ পৰিৱৰ্তন আনে আৰু।
উম- উম আৰু মোৰ মতে দেই কিতাপ টো মানে কিতাপ কিন্তু খৰচ নহয় ই এটা বিনিয়োগ হে।
অ' কিতাপ কিনাতো অহ খৰচ নহয় এইটো হয় উম। মানে এই কথাটো মোৰ ভাল লাগিল দেই এইটো তুমি ঠিক ক'লা অলা কাৰণ কিতাপৰ পৰা গম পোৱা জ্ঞান জীৱন জুৰি লগত থাকে আৰু।
অ, সেইটো হয় তুমি ঠিকেই কৈছা আৰু অ, ক'ব গলেতো
কি কম বুলি ভাবিছিলো
টকাটো শেষ হ'ব পাৰে কিন্তু মানে যোনবোৰ জ্ঞান আমি লাভ কৰিম সেইবোৰতো কেতিয়াও শেষ নহয় ন।
অ, এইটোৱে হয় -হয় আৰু চোৱা আমি কলেজৰ লাইব্ৰেৰীত আহ, মানে মই বহু ভাল কিতাপ দেখিছো দেই কিন্তু মিয়ামীয়াকৈহে যোৱা নহয় মোৰ।
আচ্ছা এদে এতিয়াৰ পৰা সপ্তাহত অন্তত এবাৰ যোৱা আৰম্ভ কৰা আকৌ তেতিয়াহে ধীৰে- ধীৰে তোমাৰ অভ্যাসবোৰ হ'ব।
অ, নাই চেষ্টা কৰিব লাগিব বাৰু নিশ্চয় চেষ্টা কৰিম। অ, তুমি কিবা ভাল কিতাপৰ পৰামৰ্শ দিব পাৰানে মোক পাৰিবানে?
উম, নিশ্চয় পাৰিম আকৌ আহ তুমি প্ৰথমে নিজৰ যোনটো আগ্ৰহ যোনটো বেছি আগ্ৰহ হ'ব ইণ্টৰেষ্ট ঠিক হ'ব সেইটো বি -বিষয় বেছি বাছি লোৱা।
তাৰপিছত আগ্ৰহ থকা মানে তুমি যে যোনটো তোমাৰ ভাল লাগে সেইবোৰ পঢ়িলে অভ্যাসটো নিজে -নিজে তোমাৰ গঢ়ি উঠিব তেতিয়া সহজ হ'ব আৰু তোমালে।
অ আচ্ছা ঠিকেই অ। ঠিক কৈছা মানে জোৰকৈ পঢ়াটোৱে আনন্দৰে পঢ়াটোৱে ইমান বেছি জৰুৰীহে। দিয়া ভাল লাগিল।
উম, চাকে তা সেইটোৱে সেইটোৱে উম ঠিক আছে দিয়া অ হ'ব।